হেল্ল'
অ'
কি খবৰ, ভালে আছা?
অ' আছোঁ ভালে, তোমাৰ?
মোৰ ভালেই বাৰু দেই। এতিয়া ক'ত আছা, ঘৰতে আছা নেকি?
অ' এই এফালে গৈছিলো এতিয়া ঘৰৰ সোমাইছোঁহি আহি অকমান আগত। উম, এ তোমাৰ এই কম্পটাৰ ক্লাছলৈ গৈছিলো দুয়ো, তুমি কি কৰি আছা?
এ ইমান ইমান তোমাৰ ধূলি হৈছে ধূলি তোমাৰ তাৰপিছত প্ৰদূষণ হৈছে ন।
অ'অ'
বহুত ধোৱা ধুলি প্ৰদূষণ বহুত বেছি হৈছে।
অ'বহুত হৈছে অ'অ' হয় এইটো কথা।
এই গাড়ীছে গাড়ী, গাড়ী মটৰবোৰ বাঢ়ি গৈ
অ' গাড়ী মটৰ বাঢ়ি যোৱাৰ ফলত এতিয়া বহুত বায়ু নিহত হৈছে ধৰা। অ',
অ' প্ৰদূষণটো বেছি হৈছে মানে।
ধূলি মাকতি এইফালে বায়ুতো মানে একদম বিষাক্ত গেছেৰে ধৰা আৱৰি ধৰিছে।
উম, সেই তেনেকুৱাই, তেনেকুৱা তোমাৰ হেৰি কি বুলি কয় সেইকাৰণে আজিকালি তোমাৰ দেখা নাই এতিয়া তোমাৰ গোলা মানে এ এজেগাত বৰষুণ দি থাকিলে আকৌ বেলেগ এজেগাত নিদিব প মানে, মানে গম পোৱাই তেনেকুৱা কেচ এইডোখৰত দি আছে বৰষুণ।
সেনেকুৱা মানে সেনেকুৱা ফেৰিয়ৰ লগত মানে ৰিলেটেড কথা নে কি মানে বস্তুটো তোমাৰ বৰষুণতটো মানে এনেকুৱা যেন মানে
মানে চোৱা আজিকালি মানে ৰিলেটেড হৈ গৈছে মানে কি হৈছে এতিয়া এ বহুত ওলায় আজি এই গাড়ী মটৰ তাৰ পিছত তোমাৰ এইবোৰ ফেক্টৰী চেক্তৰী ধেৰ হৈ গৈছে ন তোমাৰ। এতিয়া আমাৰ এইফুলে চোৱা এতিয়া আমাৰ এইফালে চোৱা কিমান ফেক্টৰী হৈ গৈছে চ' মানে তাৰ পৰা তুম তোমাৰ ইটাৰ ভেটা হওক, শিল ফেক্টৰী হওক তোমাৰ তাৰ বাহিৰেও এইবোৰ বাইক, গাড়ী মটৰ আৰু চবৰে আগতে আজিকালি তোমাৰ কিবা এটা হলেও কিবা থাকেই ন। চ' মানে সেইকাৰণে কি গৈছে মানে প্ৰদূষণটো বেছি হৈ গৈছে। কিন্তু মানুহবোৰে বুজি পোৱা নাই মানে যে প্ৰদূষণতটো বেছি হৈ গৈছে বুলি।
উম, উম, হয়, হয়।
তোমাৰ সেইকাৰণে মানে কি হৈছে কোনোবা জেগাত তোমাৰ বৰষুণ দি থাকিব কোনোবা এডখৰ ৰদ দি থাকিব।
অ',
সেই তেনেকুৱা গৈছে মানে আজিকালি বুজি পালা।
উম, বুইছো, বুইছো।
আজিকালি উলাই, উলাই গলে তমি আজিকালি একদম স্কিন ইনফেকচন বোৰ বা এইবোৰ তোমাৰ বেমাৰ আজাৰ বোৰ বেছি হৈ হৈছে ন।
হয়, হয় এইটো হেলমেট নিপিধাকেতো তুমি ৰাস্তাত ওলাই যাব নোৱাৰে গোটেই ধূলি মুখ
নোৱাৰ ধুলি আৰু সন্ধিয়া টাইমত চকুত সোমাই অ' ধূলি-বালিবোৰ একদম চকুত সোমাই যে সজুৱাই আৰু সেইকাৰণে মানে এনেবোৰ খজুৱতি হওক তোমাৰ সেইবোৰ মানে সেই সেইটো ৰিজনত বেছি মানে বাঢ়ি গৈছে আজিকালি।
অ'অ' হয়, হয়।
গম পাইছা‌ নে!
উম, উম, অ বুজিছো।
বাকী, সেইকাৰণে মোৰ মানে, মইতো ওলাই গ'লে মানে, হেলমেটটো মানে পিন্ধি যাওঁৱেই আৰু। অ, হেলমেটটো পিন্ধি গ'লেও মানে, গ্লাচখন তুমি খুলি পিনি চলাম বুলি ক'লে চলাব নোৱাৰা।
চলাব নোৱাৰো অ।
বুজিছা নে! ইমানেই ধূলি মানে, আৰু বেছিকে বাঢ়ি গৈছে বালি গাড়ীবোৰ, বালিবোৰ নি- নি মানে অ, এনেকুৱা মানে ধূলি আৰু বালি গোটেই ৰাস্তাটো মানে যাবই নোৱাৰি সিহঁৰ পৰা, বুজ ছা। সেইটো কাৰণে মানে এক
বালি গাড়ী বোৰ বেকচাইত গ'লে গোটেই চকুত ধূলি মানে গোটেইখন মাৰি একদম চকু অৱস্থা নাইকিয়া হৈ যায়। অ, অ।
গম পাইছো, গম পাইছো। আৰু কি হয়, মানে তোমাৰ এই বালি গাড়ীবোৰ বা বেলেগ গাড়ীয়ে হওক বা বালি গাড়ীয়ে হওক, আজিকালি মানে যিমানেই গাড়ী সেইবোৰ বাঢ়ি গৈছে, সিমানেই এক্সিডেন্ট কেছ নহ'বা তোমাৰ মানুহৰ দুৰ্ঘ ঘটনাবোৰ বেছি হ'ব লৈছে ন!
অঁ, হয় বাৰু দেই! উম, হয়, হয়, হয়, শুনিছোঁ বাৰু, এইটো কথা, হয়।
মানে যিমানেই উন্নত হৈ গৈছে, সিমানেই মানে বেমাৰ-আজাৰ বাঢ়ি গৈছে বা এই দুৰ্ঘটনা-দুৰ্ঘটনা বোৰ বেছি হৈছে।
বেছি হৈছে অ, এতিয়া উদ্যোগ কাৰখানা দিনক দিনে।
চোৱা, কথাটো এইটো মানে, মানুহ দিনক দিনে ধনী হৈ গৈ আছে
উম, উম।
এই জনটো হৈছে তোমাৰ, এই তোমাৰ ফেক্টৰী আহি গৈছে কোম্পানী আহি গৈছে, গাড়ী-চাড়ী ধেৰ আহি গৈছে, ত', মানুহ মানে দিনে-দিনে মানে উম, ধনী হ'ব গৈ, উন্নত-উন্নতি কৰি-কৰি গৈ আছে। কিন্তু মানে সেইফালৰ পৰা চাব, বিপৰীত ফালৰ পৰা চাবলৈ গ'লে মানে, তোমাৰ পৰিৱেশটো তেনেকে মানে বিনষ্ট হৈছে। মানুহে এইবোৰ কাঠ-চাঠৰ কাৰণে গছ-চছ কাটি পেলাইছে তোমাৰ, তাৰপিছত গাড়ী কেইখন ধৰা মানুহ নাভাবে ন, ভু-ভা চলাই ফুৰে, কিন্তু যে তাৰ পৰা যে কিমান ধোৱা ওলাই বা তেল যে কিমান গৈ আছে, সেই মানে ৰিয়েলাইজ নকৰে, বুজি পালা নে!
উম, হয়, হয়।
অ, অ, এইবোৰ মানে চাব লাগে, অলপ মানুহে।
অ, অ,
এতিয়া তুমি মই চাম বুলি, এতিয়া তুমি মই চাম বুলি-বুলি ভাবিলে নহ'ব, মানে বেলেগ চাব লাগিব, বুজিছা!
প্ৰত্যেকজন মানুহে ভিতৰি কথা চিন্তা কৰিব লাগিব।
এইটোৱে চিন্তা কৰিব লাগিব।
উম, উম।
এতিয়া তুমি মই যেনেকে চিন্তা কৰিছো, তেনেকে এশটা মানুহে যদি চিন্তা কৰিলে হন গছ-চছ ৰুলেহেতেন, তেতিয়য়াহ'লে তোমাৰ মানে নেচাৰেল নেচ- নেচাৰটো ভালে থাকিব বুজিছা নাই, চবৰে কাৰণে। নেচাৰটো মানে আৰু অনলী তোমাৰ মোৰ কাৰণে নহয় মানে চবৰেই কাৰণে নেচাৰটো জীয়াই ৰখা আমাৰ দায়িত্ব।
দায়িত্ব।
সেইটো নেচাৰটো মানে যিমানে আমি বজাৰ ভালকে ৰাখিম সিমানেই নেচাৰ আমাক মানে বেছিদিন ৰাখিব বুজি পালা।
উম উম।
আমি যিমান মানে আমি মানে নেচাৰৰ কাৰণে যিমান খিনি কাম কৰিব পাৰিম নেচাৰও আমাৰ কাৰণে সিমান খিনি বিস্তাতকে দুগুণ কাম কৰিব বুজি পালা। এতিয়া যদি তুমি টেন পাৰ্চেন্টত তুমি অক্সিজেন লৈ আছা বা কাৰ্বন ডাই অক্সাইড এৰি আছা তেতিয়া টুৱেন্টি পাৰ্চত তুমি অক্সিজেন লবা কাৰ্বন ডাই অক্সাইড এৰি দিবা বুজি পালা। কথাটো মানে তেনেকুৱা মানে।
উম উম।
বাকী এতিয়া ক'ত আছ?
বাকী এতিয়া এতিয়া উত্তান ঘৰতে।
অ।
উম।
খানা পিনা?
কি এইটো কি কলা।
খানা পিনা খালা নাই।
খানা পিনা খালো বা দেই ৰাতিপুৱা ভাত খাই আহিছো আকৌ টিফিন লৈ আহিছিলো টিফিন খালো। টিফিন খোৱা অলপ দেৰি হৈ গ'ল মানে আকৌ এতিয়া দে এতিয়া ধৰ কিমান ধূলি বালি একদম যাবলে মন নাযায় ওলাই
অ', অ', হয় বাৰু সেইটো কথা।
গোটেই ৰাস্তাটো তোমাৰ ধূলি তুমি ইমান মানে এবাৰ ওলাই আহিলা তুমি মানে ইমানে ধূলি আকৌ গৈ পিনি মানে তুমি মোখ খন নোধুৱাকে মানে বা তোমাৰ চকু কেইটাত মানে ভালকে পানী নমাকে তুমি ভাল থাকিব নোৱাৰা মানে।
অ', অ', হয় হয়।
আৰু আজিকালি তোমাৰ কি হৈছে এই এইবিলাক যে মুখতো ইনফেকচন হওক বা এ ভাইৰেল ইনফেকচন হওক এইটো ধূলি বালি ধূলি বালিটো এটা মেইন ৰিজন। সেইটোৱে মানে।
উম উম।
তোৰ মানে জ্বৰ হওক পানী লগা হওক তোমাৰ সেইবিলাক তই মানে এতিয়া এ সেইবিলাকৰ পৰাইতো বেছি হয় ন। এতিয়া কেচটো এনেকুৱা চোৱা আৰু এটা কথা দেই
অ',।
মানুহৰ বেমাৰ হব মানুহ হস্পিতাললৈ যাব।
উম উম হয় হয়।
এতিয়াটো সেইটো সেই সেইটো এটা মানে চক্ৰ চলি আছে মানে বুজিছা নাই অ তেনেকুৱা মানে বাকী তোমালোকৰ ফালে এনেই গছ চছ ৰোৱা নে নোৰোৱা তোমাৰ এনে কেতিয়াবা গছ-চছ ৰোৱান নোৰোৱা?
আ ৰোও ৰোও অ।
অ, গছ-চছ ৰোব লাগে তুমি বুইছানে। এতিয়া জন্মদিনত আজিকালি মানুহ আজিকালি মানুহৰ কাৰোবাৰ মানে বাৰ্থডে-চাৰ্থডে হ'লে বা মানে ডাইৰেক্ট মানে তোমাৰ পাৰ্টি এই পাৰ্টি খোৱা আজি আমুক খোৱা, তামুক খোৱা কিন্তু এইটো কথা ভাবি নাচাই মানে যে এই গছ এজোপা ৰুৱাহেঁতেন। এই পইচাখিনি মই এনেই পইচাখিনি বেলেগ পইচাখিনি বেলেগত উৰুৱাই থকাতচে মানে মই যদি অলপ বা অলপ যদি গছ-গছনি ৰুই যদি নেচাৰ নেচাৰটো যদি উন্নত কৰিলোহেঁতেন। এ নেচাৰে আমাক তোমাৰ এইবাৰ জন্মত জন্ম হৈছে তুমি যদি দচজোপা গছ ৰোৱা তাৰ আগৰটো আগৰ নেক্সট বাৰ্থডেলে তোমাৰ সেই গছ গছ গিজোপা ডাঙৰ হ'ব। চ' বেনিফিটটো কাৰ হ'ব তোমাৰো হ'ব চবৰে হ'ব নে?
চবৰে
চ' ডেফিনেটলি আশীৰ্বাদটো তুমি চবৰে পৰা পালা নে নাপালা?
উম উম হয় হয়।
কেচটো বুজি পালা নে মানে আজি তোমাৰ বাৰ্থডে তুমি তোমাৰ বন্ধুক এহেজাৰ টকা খোৱাতকে তুমি দচ জোপা যদি গছ ৰুৱা সেই দচ জোপা গছৰ নেক্সট বছৰলে তোমাৰ বাৰ্থডেত গছ গিজোপা ডাঙৰ হৈ যাব।
উম।
চ' গছ গিজোপায়ে অক্সিজেন দিব। চ' তাৰ এশটা মানুহে অক্সিজেন ল'ব। যে আশীৰ্বাদটো তোমাৰ গোটেই মানুহখিনি পা পালা নে কেচটো মানে তেনেকুৱা মানে বুজি পালা।
উম উম।
সেইকাৰণে মানে এই বাৰ্থডেত মানে এনেই পইচা-চইচা যোৱাতকে মানে গছ-চছ ৰুই মানে অ সেই তেনেকুৱা কৰাই ভাল বুজি পইছা নে?
মানে তুমি এতিয়া তুমি এতিয়া গম পাইছা তুমি সেই দচটা মানুহক শিকালা দচটা মানুহে গম পালে যে অ এনেকুৱা কৰিলে এইটো এইটো এনেকুৱা কৰিব পাৰি। চ' মানে তেনেকে মানে গৈ গৈ মানে মানে বহুত শিকিব পাৰি বুজিছানে।
উম উম বুজিছো অ।
বুজি পালা?
উম উম বুজিছো বুজিছো।
অ মানে এনেকুৱা মানে শিকিব পাৰি মানে বুইছা নে? বুজিলা? হেল্ল। হেল্ল শুনিছা নে হেল্ল? তোমাৰ মাতটো অহা নাই শুনিছা? হেল্ল। অ হেল্ল, শুনিছা? হেল্ল শুনিছা নে হেল্ল হেল্ল হেল্ল? হেল্ল শুনিছা নে বোলো মোৰ মাতটো?
হেল্ল।
অ হেল্ল শুনি আছো মই। তুমি শুনিছা নে?
হেল্ল।
হেল্ল' মই শুনি আছো তুমি শুনিছা?
হেল্ল' শুনিছা নে নাই?
অ', শুনি আছোঁ কোৱা। অ', হেল্ল' হেল্ল' কেচটো বুজি পালা নে তুমি, হেল্ল'? হেল্ল'?
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'?